হেল্ল'। শুনি হেল্ল'। অ', অ' কওক কওক। এইবাৰ শুনা পাইছে?
নাই।
অলপ বেলেগত আহচোন যদি পোৱা নাই। হেল্ল'।
হেল্ল'।
তই উঠে নাহ কিয় শুনা পাৱা না
হেল্ল'।
শুনা পাইছে? হেল্ল'।
হেল্ল'।
অ', হেল্ল' শুনা পাইছে?
হেল্ল'।
নেটগিলা খতম কৰ হেল্ল'।
হেল্ল'।
অ', শুনা পাইছেনে এইবাৰ?
নাই পোৱা।
অ', মই শুনা পাই আছোঁ। মোৰ কথাটো শুনা পাইছে?
নাই নাই, নাই পোৱা।
অ', কি কৰি আছে?
হেল্ল'।
অ', কি কৰি আছে?
শুনাই পোৱা নাই। হেল্ল'।
অ', শুনা পাইছে?
নাই, একো শুনাই পোৱা নাই দেখোন, নেটৱৰ্কৰ প্ৰব্লেম, কাটাই গৈছে।
কাটা তৰ মাতটো, শুনা যায় আছে, কাঁটা যাবোৰ জানাই।
হেল্ল'।
অ', হেল্ল'।
নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে নেকি।
নেটৱৰ্কৰ নহয় তোমালোকৰ চাগে আগতে নেটটোৱে শেষ কৰিছিলা। শুনা পাইছা?
নাই, একোৱে শুনা পোৱা নাই।
এ, মোবাইলটো লৈ আহচোন চাওঁ।
হেল্ল'।
অ', হেল্ল' শুনা পাইছে? মোবাইলটো লৈ আহ সোনকালে, টাওৱাৰ আছে দে।
হেল্ল'।
অ', মোবাইলটো লৈ আহ এইপিনে। হেল্ল'। চাও-চাওঁ। হেল্ল', হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', হেল্ল'। হেল্ল', হেল্ল', হেল্ল'। হেল্ল', শুনা পাইছে? অঁ', কওক। তহঁতৰ এই, নেটপেক নাছিল গ'ম পাইছো, সেইকাৰণে চাগে এনেকুৱা হৈছে।
অঁ' অঁ', হয়-হয়, নাছিল।
অ', সেইকাৰণে এনেকুৱা হৈছে। উম। এই, গেলা সময়টো ফোনো এনেই যাব মোৰ, গেৰাণ্টি, হাণ্ড্ৰেড পাৰ্চেণ্ট চিঅৰ কৈছো টো এনেই যাব। অ', এই দুমিনিট হৈ গ'ল না। ইমান দেৰি মানে, সেনকৈ নাথাকে আৰু, তাহাঁতে শোনা নাপালে মানে, ৰিজেক্টক আহে ফোনটো। অঁ', কি কৰি আছে?।
এনেই, এই টোপনি মাৰিব ওলাইছিলোঁ, বিচনাত।
অঁ', ভাত খালে।
অ', ভাত খাইছো।
অ।
তুমি?।
কি দি খালি? মই খালোঁ। কিহে দি খালি?।
মই আজি আজি আমাৰ দাইল বনাইছিল। আলু ভাজি আৰু
উম।
কলডিল ভাজি।
অ', অ'। ঠিকেই আছে বাৰু মই মই এখন চকত দোকান দিম বুলি ভাবিছোঁ। বিজনেছ এখন নতুন বিজনেছ এটা ষ্টাৰ্ট দিম বুলি এই গাড়ীৰ। পাৰ্টছ গাড়ীৰ পাৰ্টছ কিবা কানি সেনেকৈ একো আৰু মোবাইলৰ দোকানো। মানে দুখন দিম বুলি ভাবিছোঁ এখন মোবাইলৰ আৰু এখন এই গাড়ীৰ পাৰ্টছৰ।
অ'।
আমাৰ চকতে অ' দিম আৰু বুলি ভাবি
অ'।
উম। দিলেতন আৰু দুজনমান চলি লাগিব আপোনালোকৰ সেইপিনে আছে যদি ক'বচোন চলি
অ', অ', জনাব পাৰিম।
অ', যদি তোৰ লগৰ কোনোবা মানে জানা যদি আছে আৰু। তেতিয়া আহিব আৰু দোকানত থাকিব পাৰিব।
মই সুধি চাম।
অ', চাব সুধি পিনে এতিয়া কি শোবা ওলাইছে নেকি!
অঁ, শুব ওলাইছো এতিয়া।
অঁ। ঠিকেই আছে বাৰু। উম, ক'ৰবাত
কিহে দি ভাত খালা আজি তুমি?
সাতম' এইয়া। বেজি হাত ভাত, দালি দি খালোঁ আৰু। সেনেকুৱাই। হেল্ল! শুনি আছে? অঁ অঁ, কিবা কোৱা মিলি। হেল্ল!
অঁ, হেল্ল'! অঁ, শুনি আছোঁ, শুনি আছোঁ।
অঁ, কোৱা, কোৱা।
শুনি আছ'?
কোৱা, কোৱা।
অ', অ' অ'। পিছে কলেজ গৈছিলেনে আজি?
কলেজ, আজি একবাৰ সুধিছিলা দেখোন কলেজৰ কথা, তেতিয়া কৈছিলো মই। নে, তুমি কিবা কামবুলি ভাৱিছা না নাই? এনে ধৰণে কি কাম- চাম কৰিম বুলি ভাবিছা না নাই? কিবা ভালকাম পালে সোমাম বুলি ভাৱিছা না নাই? ৰানিং -চানিং কৰি আ না, না।
অঁ--অঁ', ভাৱিছোঁ। যদি আ বিজনেছ লাইনত যাম বুলি ভাবিছোঁ। আৰু
অঁ, যাব পাৰা বিজনেছ লাইনত। মই সেনকেই বিজি হৈ আছোঁ। বিজনেছ, মানে সেনেকুৱা টাইপৰ দোকান খুলিম বুলি ভাবিছোঁ আৰু বিজনেছ কৰিম। তেনেকুৱা আৰু ৰাণিং কৰি আছোঁ।
বা হেৰিত আঁ, কি কয়? অফিচ কাছাৰ অফিচ কাছাৰীত কেনেকে এটা জব লৈ কিনে সেইটো ভাল হয় আৰু পালে।
মই সেনেকা বুলিয়ে মাথা মাৰি আছোঁ। মই এনেকুৱা এনে বাৰে ভাবি আছো। মই ৰানিংও কৰি আছো। মানে এইবাৰ ইণ্টাৰ ইণ্টাৰভিউ দিম মই শেষত এছাম পুলিচ। বটাদৌ আৰ্মী। তাতে মানে, এডমিট কাৰ্ডখন ওলালে, এডমিট কাৰ্ডখন ওলালে গম পাম আৰু ক'ত সুধিছে, এইবাৰ এছ এছ চিৰ এক্সজামৰ অঁ, সেইয়াত পঢ়িছিল, ডিব্ৰুগড়ত পঢ়িছিল। মই নগলোঁ ডিব্ৰুড়লে।
অঁ, গৈছিলানে?
আজি ডবল নগলোঁ। এই দেখ, যাম এইবাৰ। মানে তেতিয়া মোৰ কিবা ভৰিৰ প্ৰব্লেম হৈ আছিল। মানে সেইকাৰণে মই যাব নোৱাৰিলোঁ। এইবাৰ নেক্সট পৰীক্ষা হ'লে যাম আৰু যাই কিনে ভালকে দি আহিম।
তেতিয়া ভালকে প্ৰিপিয়েচন, প্ৰিপিয়েচন কৰি থকা, ৰানিং কৰি থকা ভালকে। পিছত
দিবা আৰু এইবাৰ, যেতিয়া হয় এক্সাম।
অঁ, অঁ, অঁ পিছতকে মই লগ কৰি চাম। সেইটোৱে। ভৱিষ্যতে, পিছত কম।
অকল ৰানিঙতেই নহয়। বাকী যোনটো প পঢ়াটো সেইটোও কৰিব লাগিব লেখা পৰীক্ষাতো থাকে নহয়। লেখা পৰীক্ষাটোতো পঢ়িব লাগিব।
অ সেইটো চব কৰিব লাগিব লেখা কৰিব লাগিব ৰানিং কৰিব লাগিব জাপ। ক'ব লাগিব এইফালে ধৰ মেডিকেলৰ কাম কৰিব লাগিব এইবিলাক বহুত ধৰণৰ কাম। কৰাৰ পিছতহে এটা মানুহ চৰকাৰী চাকৰি পাবলৈ সক্ষম হয়।
হেল্ডি হৈ থাকা আৰু এইকেইদিন সুস্থ হৈ থাকিবা।
সুস্থ হৈ মানে কষ্ট কৰিব লাগিব না সুস্থ কেনেকৈ হৈ থাকিবা।
কষ্টতটো কৰিব লাগব লগতে হেল্ডি হেল্ডি বস্তু খাব খাব লাগিব সুস্থ হ'ব কাৰণে এনিটাইম যে ক কষ্ট কৰি থাকিলে এইটো নহয় কষ্ট কৰি থাকিলে দুৰ্বল হৈ যাব নহয়। খাবৰ কাৰণতো দিব লাগিব ন।
খাব লাগিব বাৰু মই খা মই খাওঁ দেখোন। পুৰা দৌৰি আহি পিনে বঢ়িয়া মোগ খাওঁ। বা কল খাওঁ কণী খাওঁ কেতিয়াবা বাদাম খাওঁ। তেনেকে খাওঁ আহি পিনে দৌৰি আহি পিনে।
প্ৰটিন লাগে।
অ প্ৰটিন সেইবিলাকেই আৰু সেইবিলাক খালেই প্ৰটিনটো পাই যায় জিম অ জিম গৈছিলোঁ এই মানে এইকেইদিন অলপ যোৱা নাই এইকেইদিন এইকেইদিন গাটো মানে অলপ বেয়া। সেইটো কাৰণত মানে জিমটো মানে এইকেইদিন যোৱা নাই যাম বাৰু।
উম উম
এইকেইদিন য
ময়ো এনেই ভাবি আছোঁ জিমত যোৱাৰ কথা ভাবি আছিলোঁ ময়ো।
অ যাব পৰাটো তোমালোকৰ ওচৰত। অ যাব পাৰা তাত তোমালোকৰ ওচৰত যদি জিম আছে। তেতিয়া যাব পাৰা আৰু তুমিও জিমত। ভাবা ভাবি পিনে যাবা আৰু উম ভাবা ভাবি পিনে যাব পাৰা যদি জিমত যোৱা। তোমাৰ কথা। ভাবা ভাবি পিনে যাবা যদি যাব পাৰা তোমাৰ কথা যদি ওচৰতে জিম আছে।
অ অ অ এ সেইটোৱে।
উম। হলেও ব্ৰইলাৰ মই বিচনেজ তোমাৰ ৰাস্তাত দিম যে ভাবিছোঁ আৰু।
পাইছোঁ অকমান
অ, হেল্ল এইবাৰ শুনা পাইছা হেল্ল অ। অ অ, এইবাৰ না মই জুন জুলাইত মানে অ, ভালকে ষ্টাৰ্ট দিম বুলি ভাবিছোঁ আৰু। দোকান অপেনিং কৰিম বুলি। দোকান অপেনিং কৰিলে আহিব লাগ লাগিব আৰু আহিব আৰু, দোকান অপেনিং কৰাৰ দিনা। উম দোকানত অ এতিয়া মানে দোকানৰ কাৰণে কিবা কানি কৰি আছোঁ আৰু।
ওম- ওম- ওম। দোকানৰ মানে, বিলাক বস্তু বিলাক যোগাৰ কৰি আছে।
মাল ভৰাব লাগিব বহত খেলবি। সেইবিলাকৰো কৰি আছোঁ। দোকানত মাল আনি কিছুমান মানে আৰু মাল উঠাম আৰু সেনেকুৱাকে। সেইদিনা কিছুমান বস্তু অৰ্ডাৰো দিলোঁ অৰ্ডাৰ প্ৰথমতে অৰ্ডাৰ দিব লাগিব ন। আৰু তাৰে পিছতে হ'ব। সেই গাড়ীৰ এইবিলাক নট হওক, কিবা হওক বা লাইট হওক। বা এগজছ হওক, বা চাইলেঞ্চাৰ হওক। এই কিবা কানি আৰু বহুত ধৰণৰ বস্তু সেইদিনা অৰ্ডাৰ দিছিলো আৰু। চাইও আছো অৰ্ডাৰো দি আছো। অলপ-অলপ বস্তুকে অলপ অলপ কে আনিব লাগিব। একেদিনতোন গোটেইবিলাক আনিব নোৱাৰা না।
নোৱাৰি-নোৱাৰি অলপ-অলপ কে যোগাৰ, আনি থাকিব লাগিব, গোটাই থাকিব লাগিব।
হয় হয়, সেই কাৰণে অলপ-অলপকে আনি আছোঁ আৰু।
এখোজ-এখোজ কেইটো মানুহে আগবাঢ়ি যায়।
হয়, সেনেকেই আৰু কৰিব লাগিব।
সেই, অ।
চাও আৰু এতিয়া। দোকানৰ মালটোয়ে আনিলো, এতিয়া মই মবাইলটোৱে অনা নাই। মবাইলো উঠাব লাগিব বাৰু। মোবাইলটো।
ওম।
এইবাৰ মোবাইলৰো মানে নতুনকে বিজনেছ ষ্টাৰ্ট দিম নে, আমাৰ ওচৰতে দিম আৰু। তাৰে সেইখন দোকানৰ লগতে দিওঁ কাষতে।
আচ্ছা।
তাতে দিম বাৰু, দিলেও মানে হেৰি কৰিব লাগিব না, হয় না।
অ, অ।
সেইটো মানে কৰি আছোঁ আৰু চাই আছোঁ, সেইটো সেইটোৱে। চাও আৰু, কিবা কি বা হয় সেইটো। শুনি আছে?
আছোঁ, আছোঁ।
অ, কৈ থাকক।
টোপনি মৰা নাই নেকি?
টোপনি আৰু মাৰিম আৰু টোপনি টোপনি মাৰিম আৰু।
ওম ওম।
ওম, মই এতিয়া মাৰিম আৰু আপুনি টোপনি ধৰা নাই নেকি?
হু?
আপোনাক টোপুনি ধ লাগা নাই?
টোপনি লাগিছে অলপ অলপ।
অঁ মোৰ সাঁচি আহিছে ৰ'বা।
ওম।
গধূলি গধূলি যে বাহিৰত বেছিকে ঘূৰা সেইটো কাৰণে চৰ্দি হৈছে তোমাৰ।
উম সেইটো কাৰণে নহ'ব পাৰে বাৰু, কিয় বা হ'ল? সেইটো কাৰণতো হ'ব পাৰে বা বেলেগ কাৰণতো হ'ব পাৰে।
ধূলি মাকতি বেছিকে খালে চৰ্দি হয়। লগতে ঠাণ্ডা হলে চৰ্দি হয়।
চৰ্দি হয়।
উম' সেইটো কাৰণে হয়, চৰ্দিটো উঠে।
হয় বাৰু হয় বাৰু কথাটো নোহোৱা নহয়, মই অনুভৱ কৰিছোঁ বাৰু সেইটো। অনুভৱ কৰিছো আৰু সেইটো কাৰণতে চৰ্দি জৰ্দি হয় বুলি।
উম।
উম' কালি পিছে স্কুল যাবা নে নাই?
অঁ যাম আৰু একবাৰ শুধছি বাৰু।
অ' শুধিছিলোঁ আৰ, এতিয়াও শুধিছো একো প্ৰব্লেম হোৱা নাই তোমাৰ? তহঁতি শুধা একো প্ৰব্লেমটোত অ'।
যাব লাগিব আজি স্কুল নগ'লোঁ যে। স্কুল মানে কলেজ আৰু, মানে এতিয়া স্কুল স্কুল কে পোৱা যায় অভ্যাসতো এৰাই যোৱা নাই।
অঁ ঠিকে আছে বাৰু যাবা বাৰু, কেইটা বজাত যোৱা এনে?
হা?
এনে মই মোৰ ঘৰৰ পৰা অকণমান দূৰ আছে, বিছ মিনিটমান লাগে গ'লে। মই আঠটা ত্ৰিশ মানত যাওঁ চাৰে আঠটা।
অ' অ' অ' যাবা যাবা।
ইমানত যাওঁ আৰু।
যাওঁ আৰু অ'।
স্কুল নটাৰ পৰা ষ্টাৰ্ট হয়, ক্লাছ ষ্টাৰ্ট হয় নটাৰ পৰা। উম, পুৰা আৰু একদম ছুটি দেই। চাৰে তিনিটা বজাত।
হয় হয়।
ভাল পঢ়া পাতি বহুত ধুনীয়া স্কুলৰ।
অ হয় হয় বাৰু, পঢ়িওতে কিবা
ছাৰ মেম হতি ধুনীয়াকে বুজায়।
হয় হয়, অ ' বস্তুবিলাক ভালকে বুজি পালে ভাল আৰু।
অঁ ভাল আৰু বহুত ধুনীয়াকে বুজায়।
বুজি ল'বা আৰু।
বুজি পায় আৰু বুজালে বুজি পায়, আৰু নোটছ বিলাকো বহুত ধুনীয়াকে দিয়ে।
অ' দিয়া দিয়া হ'ব দিয়া।
অ' দিয়া দে গুদ নাইট।
অ'কে।